অহ, হেল্ল', অ শুনিছা নে? শুনিছো শুনিছো। মোৰ মাতটো শুনিছ নে?
অ শুনিছো শুনিছো। কি কৰি আছা? অ অ অ।
টোত
তাকে ভাত পানী কিহে খালা?
ভাত পানী তোমাৰ দালি আছিলে তাৰপা ভাজি অকণ বনালে
অহ।
সেয়াই খালো।
আতছা আতছা মই তোমাৰ সে এনেই বহি তোমাৰ কাৰেণ চাৰেণ্ট নাই গম পাইছা নাই? তেই তোমাৰ মানে গৰম উঠিছে গোটেই বৰষুণো দিছে হ'লেও গৰম কমা নাই গম পাইছা নাই?
নাই কমা।
কি খবৰ খাতি কোৱাচোন? অ অ অ। তাকেহে বহুত দিনৰ মূৰত ফোন কৰিলা ক ভালেই হ'ল দেই।
অ।
ফোন কৰিম বুলি ভাবিয়ে আছিলো।
তাকেহে।
তাকে এই মানে আমাৰ গাঁৱত মানে কেছ এটা হ'ল মই সেই কেচটোৰ বিষয়ে অকনমান কম বুলি ভাবিছিলো।
অ কোৱাচোন।
মানে কেচটো কি হ'লে এই তোমাৰ আমাৰ গাঁৱত মানে আমাৰ গাঁওত নহয় দেই, মানে আমাৰ গাঁৱৰ ওচৰতে মানে গাঁৱৰ বুলিয়ে ক'ব পাৰি আৰু
অ হলে এই তোমাৰ বান্ধ কি হ তোমাৰ
মানে নজনী তোমাৰ
চল্লিছ বিষা মান হৈছিল
অ অলপ।
মানে গ চ।
এ কি হ'ল তোমাৰ এনেকে, ডাইনী বুলি এনেকে ভাবিমেলি
হয়।
অত্যাচা কৰি মেলি লাষ্টত হত্যা কৰি পেলানে নহয় গম পাইছা নাই
ইচ ইচ ইচ ইচ তাকেতো বহুত বেয়া লগা এই দুখ লগা ঘটনা আজিৰ যুগত আৰু এইটো হ'ব নালাগিছিলে
তাকেতো আজিৰ যুগত চোৱাচোন এনেকে ডাইনী বুলি ভাবি মেলি আচলতে হত্যা ত কিমান দুখ লগা ঘটনা হ'ব পাৰে
একদম মানে ঘৃণনীয় কাৰ্য আৰু অ
তাকে এতিয়া সেইবিলাক কথা, চাবলৈ গলে আমাৰ ভাৰত খন বহুত পিছ পৰি আছে গম পাইছা নাই।
পৰি আছে তো।
উম এতিয়া আমাৰ তোমাৰ এনেকোৱা কাণ্ড বিলাক বেছিভাগ আমাৰ ভাৰততে হয় গম পাইছা।
অহ ভাৰতত হয়।
গতিকে এতিয়া এই আমাৰ দেশখনক অলপ উন্নত কৰা আচলতে সময় আহি গ'ল গম পাইছা নাই
আহি গ'ল আহি গল।
এতিয়া আমি কি কৰিব লাগে সকলো মানুহ বিলাক সজাগ হব লাগে।
সজাগ হব লাগিব হয়। অন্ধবিশ্বাস আৰু হৈ ছে জা
অ শিক্ষা শিক্ষা।
হয় হয়।
মানে শ এতিয়া আজিকালি মানে মানুহৰ শিক্ষাটো কম এতিয়া তোমাৰ হ'লেও চৰকাৰে তোমাৰ বিভিন্ন ধৰণৰ অহ নেকি সেই উলিয়াইছে বাৰু দেই, অহ', মানে আঁচনি উলিয়াইছে ধৰি লোৱা এতিয়া শিক্ষাত আচলতে তোমাৰ বাধ্যতামূলক কৰা হৈছে। অহ সকলো ল'ৰা -ছোৱালীকে আচলতে সৰুৰ পৰা শিক্ষা অ', প্ৰদান কৰাটো এটা বাধ্যতামূলক কৰি দিছে।
ভলে হৈছে বাৰু হয়
মান দেখাম। শিক্ষাৰ ক্ষেত্ৰত দেশখন অলপ উন্নত হ'ব এতিয়া। আৰু সেই, এতিয়া অলপ কমিছ বাৰু দেই হলোও সেই কিছুমান তেনেকুৱা মানে ভিতৰোৱা গাঁৱত এনেকুৱা কাণ্ডবিলাক এতিয়াও ঘটিয়ে আছে।
ঘটিয়ে
এতিয়া উদাহৰণস্বৰৱে আমাৰ সেই গাঁৱৰ ওচৰ এইটো কেছ এতিয়া
তাকেহে এইটো বৰ বেয়া হৈছে কাৰ্যটো
তাকেতো এতিয়া মানুহ বিলাকে যে সেটো বুজি নাপায় মানুহ বিলাক- মানুহ বিলাকৰ আচলতে কি গম পাইছা নাই সেইটো মানে ভুল -শুদ্ধ বিচাৰ কৰিব পৰা সেইটো ক্ষমতাটোয়ে নাই মানে মানুহৰ
নাই।
সেটো কাৰণে আচলে এনেকুৱা এটা ঘৃণনীয় কাম কৰিব পাৰিছে।
পাৰিছে হয় -হয়।
আচলতে মানে কি গম পাইছা নাই এটা অন্ধবিশ্বাসত মানে মানুহ ডুব খাই গৈছে ডুব খাই যায় মানে গম পাইছা নাই মানুহে নিজৰ চিন্তা- শক্তি তোমাৰ হেৰুৱাই পেলাইগে
হেৰুৱাই হয় ভাল নহয় -ভাল নহয়।
অন্ধবিশ্বাস
হয় -হয় যিলাক সত্ৰ অকল প্ৰতিষ্ঠা নহয়-নহয় -
তিষ্ঠিত নহয় আৰু মানে সেইবোৰ একো মানে বিজ্ঞানসন্মত নহয় মানে মানে বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত নহয় সেইবিলাকক আচলতে একেবাৰে সাধাৰণ ভাৱে বুজিবলৈ গ'লে মানে সেইবিলাককে অন্ধবিশ্বাস বুলি কোৱা হয়।
মানে তাৰ একো মূল্য়ই নাই।
অহ, সেইটোয়ে কথাটো। গতিকে এতিয়া সেই মানুহবিলাকক যিমান বুজালেও বুজি নাপায়। এইটো আচলতে মানুহ বিলাকক -মানুহ বিলাকক যদি শিক্ষিত কৰা যায়
অহ
ডাঙৰ হৈ যোৱাৰ পিছত মানে মানুহ বিলাককে মানে কিবা এটা তোমাৰ এটিতিউত এটা ৰাখে গম পাই পাইছা নাই? মানে তুমি যদি কিবা বস্তু এটা শিকাবলৈ বিচৰা তেনেহলে শিকিবলে মন নকৰে।
নকৰে - নকৰে।
গতিকে আমি সেই কথাবিলাক আচলতে শিকিবলৈ মন কৰিব লাগে কথাবিলাক। অহ, মানে এনেকুৱা হয় মানে কিবা মানে এনেকে ভাবে সি ওস্তাদি মাৰি মেলে মোক কথা শিকাবলৈ আহিছে। মানে সেই মানুহ বিলাকে সেই তেনেকে ভাবে মানে।
অহ
কোনোবাই যদি কিবা এটা শিকাইছে তেনেহ'লে সেইটোতো শিকিব লাগে ভালকৈ।
অহ, শিকিব লাগেতো অহ, শিকিব লাগে এইটো কিবা এটা মানে অ চিন্তা কৰিব লাগে
কিন্তু কি হয় তাৰ পৰিৱৰ্তে মানুহ বিলাকে কি কৰে তোমাৰ মানে উভতি ধৰে মানে তই মোক কবলৈ কোন তেনেকে মানে অ গতিকে সেইবিলাক আমি চাব
অহ
মানে এতিয়া প্ৰথম কথা আমাৰ সেই অন্ধবিশ্বাস কৰিবলৈ আমাৰ শিক্ষাৰ আচলতে স্তৰটো আমি বৃদ্ধি কৰিব লাগিব।
বৃদ্ধি কৰিব লাগিব।
দেই সকলো ল'ৰা ছোৱালী তোমাৰ বাধ্যতামূলক কৰিছে শিক্ষাটো।
গতিকে সেই শিক্ষাটো আচলতে সৰু সৰু একেবাৰে তোমাৰ সৰুৰ পৰাই মানে অ শিক্ষাটো আচলতে প্ৰদান কৰিব লাগে ভালকৈ আৰু তোমাৰ সেই আমাৰ ঘৰত থকা তোমাৰ অ যিসমূহ মানে তোমাৰ শি ক্ষিত লোক আছে ঘৰত যিসমূহ শিক্ষিত লোক আছে। এই শিক্ষিত লোকসকলে কি কৰিব লাগে তোমাৰ ঘৰত থকা ল'ৰা ছোৱালী সমূহক মানে ঘৰতে মানে ভালকৈ পঢ়ুৱাব লাগে। অ সি শিক্ষা প্ৰদান কৰিব লাগে আৰু সেই অ বিশ্বাস অন্ধবিশ্বাস আৰু কুসংস্কাৰ, এইবিলাকৰ বিৰুদ্ধে যুঁজিবলৈ মানে শিকাব লাগে সিহঁতক। আৰু সেই অন্ধবিশ্বাসটো যে এইটো সম্পূৰ্ণ এটা ভুল ধাৰণা মানুহৰ। অ সেইটো আচলতে প্ৰমণ কৰি কৰাবলৈ চেষ্টা
হয় হয়, আচলতে কি হয় জনা নে নাই? আমাৰ এই অন্ধবিশ্বাসৰ যিটো কাম যে এইটো আচলতে সৰু পৰাই এইটো মানে চলি আহিছে, এতিয়া কি কৰে মানে আমাৰ মানুহ বিলাকে
উম
সৰু সৰু ল'ৰা ছোৱালী বিলাকে যেতিয়া চাবাহন যেতিয়া ধৰা ভাত খাবলে মন নকৰে, বা কিবা এটা ধৰা পঢ়িবলে মন নকৰে,
হয় হয়।
অহ নহলে এনেকে ডাইনীয়ে আহি খাই পেলাব তোক এই ধাৰণিটো যেতিয়া সৰুৰ পৰাই ল'ৰা ছোৱালীৰ মনত সুমোৱাই দিব সেইটো সিহঁতে কি হয়, আচলতে সৰু ল'ৰা ছোৱালী মগজুতটো বহুত চাৰ্প মাইণ্ডৰ। সিহঁতে যিটো কথা শিকে সেইটো সঁচা বুলি ভাবে।
সঁচা বুলি ভাবে হয়।
তে সৰুৰ পৰা সেইটোয়ে মনত ভাবিব যে এই বস্তুতটো সঁচাকৈয়ে আছে।
হয় হয় হয় গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছা তুমি। যে কি হয় মানে সেইবিলাক আচলতে এটা, সেইবিলাক কৰিব নালাগে, সেইবিলাক কৰিলে তোমাৰ ছাত্ৰ ছাত্ৰীৰ ব্ৰেইনত আচলতে বেয়া প্ৰভাৱ পৰে। গম পাইছা নাই, সেইটো মানে সেইটো তোমাৰ এনেকোৱা এটা কথা হৈ যাই তোমাৰ মানে, সেইটো তোমাৰ মানে তাৰ ফলত মানে সেই সেই কথাটো পা তুমি এতিয়া যিটো কথা ক'লা, সেই কথাটোৰ পৰা তোমাৰ সেই ল'ৰাটোৱে বহুত ভয় খাব পাৰে।
আৰু যেতিয়া,
সেইটো মানে তাত
উম উম মাইনাচ পইণ্ট হয়
সেইটো মানে তাৰ উইকনেছ হবলৈ আৰম্ভ কৰে। সি যিহেতু সেই বস্তুটোৰ প্ৰতি ভয় খাই।
ভয় খাই যোৱাৰ লগে লগে কি হয় সেই সেই বস্তুটোত আচলতে তাৰ কমজুৰি হৈ যায়। গতিকে সেইটো আচলতে হ'বলৈ হ'বলৈ দিব নালাগে আমি, আমি যিমান পাৰো সদায় ল'ৰা ছোৱালী বিলাকক পজিটিভ উম পজিটিভ বস্তুটো শিকাব লাগে, কেতিয়াও নিগেটিভটো শিকাব নালাগে। আমি কিবা এটা কলেও আমি সেই সেইটো কথাটো প্ৰতিটো কথাই আচলতে পজিটিভ যদি
হয় হয় হয়্
সৰুৰ পৰা যদি নিগেটিভ মাইণ্ডত শিকাওঁ তেনেহ'লে সেই ল'ৰাটো আচলতে, সেই ডাঙৰ হোৱাৰ পিছতো নিগেটিভ মাইণ্ডতে থাকে মানে।
থাকে থাকে।
নিগেটিভ হ'ব, চিন্তাধাৰাও নিগেটিভ হ'ব। মানে সকলো মানে তোমাৰ নিগেটিভতহে গুচ যাব।
হয় হয়
কেতিয়াও ভাল কথা হ'ব নোৱাৰে।
নোৱাৰে নোৱাৰে।
আমি সেই ল'ৰা ছোৱালী বিলাকক আচলতে অন্ধবিশ্বাসৰ সতে যুঁজি। জিবলে আমি অ।
শিক্ষা প্ৰবান কৰিব কানে আমি হয় - হয়।
সেইখিনিয়ে আৰু অন্ধবিশ্বাস -অন্ধবিশ্বাস এতিয়া মানে তোমাৰ।
গোঁ এতিয়া আমাৰ সেই গোঁ। গোটেই দেশ বিলাকত তোমাৰ গোটেই মানুহ বিলাকৰ। তোমাৰ প্ৰায়। পঞ্চাশ পাৰ্চেণ্টৰো অধিক লোক মানে সেই অন্ধবিশ্বাসৰ বলি হৈ আছে বৰ্তমান।
হয়।
উ গতিকে আমি সেই সকলো। লোকৰে আচলতে মাইণ্ড চছেটটো আমি চেঞ্জ কৰিব লাগিব প্ৰথম কথা। অ আমি এখন তোমাৰ অ। এখন বৈঠক বহি হলেও গম পাইছা নাই। মানে তোমাৰ সেই মানুহবলাকক।
ম হয় মানে তাৰ মানুহ বিলাকৰ মাজত আ সদাক বৃদ্ধি কৰিব লাগিব।
তেওঁলোকক আচলতে শিক্ষাৰ মূল্যৰ বিষয়ে আচলতে বুজাব লাগিব।
যাব লাগিব অ বুজি পাব হয়।
গতিকে আমি সেই জনসাধাৰণৰ মাজৰ অন্ধবিশ্বাসৰ প্ৰতি সজাগতাটো বৃদ্ধি কৰি। কৰিব লাগিব। গতিকে তেতিয়াহে আচল্ততে আমাৰ সমাজৰ পৰা এই অন্ধবিশ্বাস। আৰু কুসংস্কাৰ এই মানে তোমাৰ প্ৰথাবিলাক আমাৰ। নাইকিয়া হ'ব আৰু যেতিয়া আমাৰ অন্ধবিশ্বাস। আঁতৰি যাব তেতিয়া আচলতে আমাৰ দেশখন আকৌ তোমাৰ। উন্নতিৰ দিশে আগবাঢ়িব।
আগবাঢ়িব।
কিন্তু অন্ধবিশ্বাস থাকিলে আমাৰ দেশখন আচলতে আগবাঢ়িব নোৱাৰে কেতিয়াও। উন্নত হব নোৱাৰে। গতিকে সেইয়াই আৰু সিমান খিনি কথাই কলো আৰু। আজি, অন্ধবিশ্বাসৰ ওপৰত ইমান খিনি কথা পাতিলোঁ আৰু।
হয়, হয়।
তাকে, আকৌ এদিন ভালকে পাতিম বাৰু দেই।
পাতিম, পাতিম। অ'!
তাকে, আজিলৈ ৰাখিছোঁ আৰু দিয়া তেতিয়া হ'লে।